অ নমস্কাৰ কি খবৰ আপোনাৰ
খবৰ মোৰ ভাল ভাল তোমাৰ খবৰে নাই চোন অ
অ নাই পাহৰা নাই পাহৰা
মানুহবোৰে মানে কি যে হ'ব আজিকালি ইমান সোনকালে পাহৰি যায় মানে একো কাম নহলে মানে মানুহজনক পাহৰিয়ে যায় আৰু চব স্বাৰ্থ হৈ পৰিছে আৰু আজিকালি
তোমাৰ দৰে নহয় দিয়া তোমাৰ দৰে নহয়
এ মোৰ দৰে হ'লেই জানো মইয়ে তোক ফোন কৰিলো ন আজি
অ ভালে কৰিছা দিয়া মই তোমালোকৰ ফালে গৈছিলো নহয় সেইদিনা কিবা এটা বস্তু আনিবলে
কি হ'ল কি হয় নেকি কি আনিবলে কি আনিবলে আহিছা অ কি আনিবলে
ঘৰত তুমি মই আনিবলে যোৱা নাছিলো আনিবলে যোৱা নাছিলো ৰবা তুমি কি আছিলে মই মানে মোৰ বা এজনী থ্ৰেডিং কৰিব গৈছিলে তোমালোকৰ যে ওচৰত অ পাৰ্লাৰ এখন আছে তালে তাৰপিছত তুমি গা ধুই আছিলা নেকি ঘৰত নাছিলা মই মনত নাই বাত তুমি নাছিলা ঘৰত অলপ সময়ৰ কাৰণে তুমি আহি গৈছা ক'ত ক কৰিছিলা তুমি
অ সেইদিনা ন অ মই সেইদিনা তোমাৰ কত গ'লো অ মই তোমাৰ সেইদিনা মোৰ পৰীক্ষা আছিলে ৰ'বা এটা চৰকাৰ ফালৰ চৰকাৰৰ অ অসম চৰকাৰৰ মানে ভিত্তিত হোৱা পৰীক্ষা পৰীক্ষা এটা দিব গৈছিলো বেংক কৰ পৰীক্ষা দিব গলো দিব গৈ মানে যিটোৱে
চোন অ মানে চৰকাৰৰ ফালৰ পৰা নহয়চোন এইটো তোমাৰ গোটেই ভাৰতবৰ্ষৰ ভিতৰত হয়চোন।
অৱ অৱ অৱ ভাৰতবৰ্ষৰ ভিতৰত। হে আৰু বুজিটো পাইছাই দিয়া আৰু। হ'লেও মানে
গম পাইছা ন।
উম গম পাইছো এই সেইদিনা পৰিম
ভাল হৈছে নে।
অ পৰীক্ষাটো দিলো ৰবা কিন্তু মোৰ অলপ সময়ৰে অভাৱ হ'ল মানে তোমাৰ। মানে কি হৈছে আজিকালি তাৰমানে এটা এটা তোমাৰ এটা এটাই তোমাৰ যিটো মানে শেষকন ন তোমাৰ মানে
অ ভাগ এটা এটা ভাগ।
কৰি দিয়ে, উম এটা এটা ভাগ যদি তোমাৰ পোন্ধৰ মিনিট পোন্ধৰ মিনিটকো ধৰি দিয়ে সেইটো কাৰণে মানে মই মানে অলপ সময়ৰ অ অভাৱ হৈ গ'ল বাকী এনে কৰিছো দিয়াচোন পঢ়াখিনিত বাৰু কৰিছোঁ। তাৰপিছত উভতি আহোতে ঘৰলৈ যিট যিটোৱে হৈছে নহয়, যি বৰষুণ দিছে ভগৱান। এনেকুৱাকে ভিজিছো নহয় বৰষুণত, এনেকুৱা
অৱ তু, তোমাৰ সেইদিনা মানে বৰষুণ দিছিলে নেকি বহুত?
বহুত মানে সাংঘাতিক বৰষুণ দিছে সেইদিনা।
অ হয় নেকি, বহুত দিছিলে ন তোমাৰ সেইদিনা?
অৱ বহুত বৰষুণ দিছিলে বাপৰে সাংঘাতিক বৰষুণ মানে মই এনেকৈ ভিজিয়ে পোৱা নাছিলো। সেইদিনা আৰু মই অকলে গৈছো অকলে আহিছো ত মানে এ কি কি কৰিম আৰু উম ম ৰখিবও ভয় লাগে ন অকলে অকলে অকলে ছোৱালী আজিকালি আৰু দিন কাল ভয় হৈছে নহয়। নাই নাই অকলে আহিছো অকলে আহিছো অকলে গৈছো অকলে আহিছো। অকলে নাহি কি কৰিবা আৰু।
তোমাৰ এটা মানে অ ক'ৰবাত দেখিছো তোমাক। অকলে দেখা নাই ছাগে দেখিছিলো মানে। চলচিত্ৰতে দেখিলিলো
অ নাই তুমি এইটো কিবা বেলেগ দিনৰ কথা কৈছা চাগে। মই অকলে আহিলো দিয়া তাৰ পিছত মানে এনেকৈ পিন্ধিলো নহয়। আৰু অকলে আনিছো ন ত' মানে সেই সেইটো কাৰণে মানে কোনো কোনো ঠাইত মানে ৰখা নাই আৰু ভয় হৈছে ন আজিকালি। সেইটো কাৰণে ভিজিলেও ভিজিছো আৰু আহি গৈছো আৰু ঘৰ
আজিকালি ন হঠাৎ বৰষুণতটো দি দিয়ে মানে মানুহক তোমাৰ আগতীয়াকৈ জাননী জাননী কো নিদিয়ে ধৰা হঠাৎ হৈ যায় একদম। মানুহবোৰ ফচি যায় ৰাস্তাতে।
তাকেতো আৰু বৰষুণে আৰু কি জাননি দিব ন
এ জাই হয় হয় হয়
হে হে হে বৰষুণে আৰু কেনেকে কব ক
একদম পোহৰ হৈ আছে ৰ'দ একদম ৰ'দ তোৰ হঠাৎ বৰষুণ নিদিয়ে এতিয়া ধৰা যদি যে কলা বতৰ কৰি থাকে আকাশখন তেতিয়া দিলে অলপমান বুজি পায় কিন্তু হ- ঠাত ৰ'দ দি আছে একদম গৰমত থাকিব ধৰ আৰু তোমাৰ নেক- আ কিছু মুহূৰ্ততে মানে বৰষুণ দি দিয়ে ধৰা সেইটো কলো মই।
উম বতৰৰ মহিমা কি কবা আৰু একো ধৰিবই নোৱাৰি আৰু।
বতৰৰ মহিমা মানুহৰ মনৰ মহিমা একেই হৈছে।
তাকেইটো একদম মানে তুমি জাগাত পৰিছা আৰু দেই।
সলনি হৈ থাকে ন অ খালো খালো। তুমি খালা?
উম খালো খালো আজি পকোৱা পকোৱা নহয় ৰৌ মাছ আনিছিলে। ৰৌ মাছ বনালে তোমাৰ বেহাৰ দিওঁ বেহাৰ, কাজু আৰু মগজ যে আছে সেইটোৰে বনাইছো। অ মই মাছ খাওঁ মাছ খাওঁ তুমি মাছটো খোৱা নেকি
মই ইমানটা ভাল নাপাওঁ আৰু মাছটো।
উম উম উম মই অ ঠিকে আছে দিয়া।
কিমাননো খাম আৰু মাছ অলপ বিভিন্ন ধৰণৰ খাদ্য খালে ভাল লাগে আৰু তোমাৰ ধৰা পনীৰ খাওঁ, মাংস খাওঁ পনীৰটোয়ে মই তোমাৰ বেলেগ বেলেগ বিভিন্ন ধৰণৰ কে বনাও আৰু সেনেকে খাও মাছটো ইমান প্ৰিয় নহয় আৰু মাছ টো আৰু পনীটো
মোৰ বাৰ- ৰু মা মাছটো ইমান প্ৰিয় নহয় কিন্তু মাৰ মাংসটো বহুত প্ৰিয় হয় দেই পনীৰটো মানে এনেকে
অ মাংসটো সকলো মানুহৰে প্ৰিয় দিয়া কি কবা মাংসটো আৰু তোমাৰ এই বৰষুণৰ বতৰত ন মাংস খাবলে ভাল আৰু খাবলে মন যাই থাকে ন কিবি কিবা মানে তোমাৰ অ
হয় ভাল
হয় কিবা তোমাৰ চট পটা বস্তু খাবলে ভাব মন যায় ন এই বতৰত ধৰা প- কৰি চকৰি হওক, কিবা হওক
উম উম উম উম হয় হয় বৰষুণৰ বতৰত কিন্তু সেনেকুৱা বস্তু খাই ভাল লাগে ন।
অ তোমাৰ অলপ জ্বলা তলা দিয়া বস্তু ন হয় হয়।
উম ভাল লাগে সেনেকুৱা। এই এইকেইদিন মানে একদম বৰষুণ আমাৰ এইপিনেটো আৰু বৰষুণ আহিব এতিয়া।
এতিয়া আহিছে
বতৰটোত এৰিপ অ আমাৰ এইপিনেও আহিব আৰু মানে তোমাৰোকৰ তোমালোকৰ গুৱাহাটীৰ মানুহ ন তোমালোকৰ এতিয়া আগতেহ যাই দিয়া।
হ হ তাকেহে তোমালোকৰ ফালে এনেকে যাই চাগে। হা কি ক'লা?
উম তোমালোকৰ ফালে সোনকালে যাই দিয়া আমাৰ এইফালে চব দেৰি কৰে আহোঁতে
অ তোমালোকৰ ফালেতো বানপানী নহয় ন আমাৰ পানী আমাৰ ফিন ফালেতো কবই নোৱাৰা।
তাকেইতো অলপ বৰষুণ দিলে বানপানী ন। সেইটোৱে বহুত ডাঙৰ সমস্যা দিয়া
দেখি
তোমালোকৰ ঘৰৰ বাহিৰৰ মেইন মেইন ৰাস্তাতে হৈছে। তোমাৰোকৰ মেইন ৰাস্তাটো উঠিছে নেকি ঘৰৰ বাহিৰত।
অ নাই নাই আমাৰ ঘৰৰ বাহিৰত নহয় কিন্তু তোমাৰ অলপমান টাউন টাউন মানে কি আৰু তোমাৰ বজাৰত পিনে হয়।
বাপৰে এই পানী হ'লে বহুত সমস্যা হয় দিয়া বাপৰে। আৰু বহুত মানে বেমাৰ আজাৰো হয় দিয়া পানী এই হলে উম।
আৰু তোমাৰ মানুহোতো তোমাৰ কিবা তোমাৰ নলাবোৰ দেখা নাপায় ন বানপানীৰ সময়ত পৰি যায় আৰু এজনী ছোৱালীৰ কিবা হৈছিলেও ন তোমাৰ এ দুটামান মাহৰ আগত।
অ মালিগাঁওত ন চাৰিআলিটোৱে সোমাই গৈছে নলাত নলাত সোমাই গৈছে নৰ্দমা এটাত সোমাই গৈ ছোৱালীজনী কেনেকুৱা লাগ কেনেকুৱা লেটেৰা পানীত চি বে ভাবিলে কেনেকুৱা লাগে ভাবাচোন তুমি।
ছোৱালীজনী যে তোমাৰ নাবাছিলিলে সেইটোহে বেয়া লাগিছে ৰবা।
তাকেটো। এইবোৰ মানে ভালকে এইটো সমস্যা মানে ৰোধ কৰিব লাগে আৰু একেবাৰে হয় নে নহয়। এইটো বহুত ডাঙৰ সমস্যা মানে বানপানীৰ সমস্যাটো। উম আৰু যিবিলাকে যিবিলাকে ৰাস্তাত কিছুমানে যে ভিক্ষা খুজি থাকে যে সেইবোৰ মানুহৰ কাৰণে কিমান বেয়া লাগে বা ঘৰ দুৱাৰ নাথাকে ৰাস্তাতে শুই থাকে সেইবিলাক মানুহৰ কিমান আৰু সমস্যা হৈ যায় ন ক'ব গলে সিহঁতৰ সেইবিলাকেই ঘৰ ন। উম তাকেতো মোৰ মানে এনেকুৱা মন যায় বহুত পৰিচা কৰি দিম তাকেতো মোৰ মানে এনেকুৱা মন যোয় কেতিয়াবা ইমান পইচা কৰি ন কৰি পিনে এইবোৰ মানুহক মানে চাব মন যায় মানে সেনেকুৱা লাগে কেতিয়াবা।
অ অ।
গুৱাহাটীত মই কেতিয়াবা গ'লে সৰু সৰু বা বাচ্ছা বিলাকে খোৱা বস্তুৰ কাৰণে
অ উম বেয়া লাগে বাৰু চাই সিহঁতক।
উম কি কৰিবা আৰু বাকি কোৱা তোমাৰ জীৱনত কি চলিছে পিছে অলপ কোৱাচোন মনোৰঞ্জন কিবা চলিছেনে?
বৰষূণ বৰষুণ চলি আছে বৰষুণৰ পানী চলি আছে বেলেগ একো নাই।
তোমাৰ জীৱনত আকৌ কিহৰ পানী চকুৰ পানী নেকি?
নহয় নহয় বৰ্তমান বতৰটো বেয়া যায় সেইটোৱে চলি আছে আৰু মানে একো তোমাৰ বিশেষ চলা নাই। বতৰৰে আৰু বতৰৰ এই ভয়তোৱে হৈছে আৰু কতো যাব নোৱাৰো। ভাবিব লগীয়া হয় বৰষুণ দিলে ফচি যাব লগীয়া হয় সেয়ে আৰু
অ আচ্ছা আচ্ছা তোমাৰো জীৱনতো বৰষুণে ভৰি গৈছে মোৰ জীৱনতটো আছেগে অলপ ৰংগিন ৰং ৰং হৈছে বহুত।
অ তোমাৰতো সদায় ৰঙিনে হৈ থাকে দিয়া আকাশৰ দৰে।
আকাখন জানো ৰঙীন না ৰামধেনুৰ নিচিনা।
অ', ৰামধনু ৰঙীন আকাশখন মানে তোমাৰ কি আৰু উজ্জ্বল ন ৰঙীন নহ'লে উ উজ্জ্বল হৈ থাকে তাত ধৰা
কিন্তু অ', হয় মোৰ কিন্তু উজ্জ্বলটো মই দেখা নাই। উ শুনি আছ নে?
অ', শুনিছোঁ অ', ম তোমাৰ মতেতো উম মই দেখিছোঁ তোমাৰ উজ্জ্বলত উজ্জ্বলতা তোমাৰ তোমাৰ দেখিছোঁ তুমি বা কেলে দেখা নাই। তুমি ৰৈ আছা নেকি উজ্জ্বলতাটো হ'বৰ কাৰণে।
তুমি দেখিছা মানে কি মোৰ জীৱনো কথা কৈছা।
অ', তোমাৰেতো কৈছোঁ মই কাৰ কম বেলেগৰ।
কি উজ্জ্বলতা দেখিছা অ'।
এই লিখিছোঁ আৰু তুমিও জানা দিয়া একো নাই এতিয়া এতিয়া তোমালোকৰ মানে বৰষুণ দিয়া নাই ন।
বৰষুণ তোমাৰ আহিব দিয়া আগজাননী দিছে তুমি ক'লা যে। সেই জাননীটো দিছে দিয়া।
অ', এনেকে জাননীটো দিলে ভাল আৰু দহ বিশ মিনিট এঘন্টা আগত তেতিয়া মানে গ'ম পোৱা যায় আৰু দিব আমি মানে তোমাৰ সাৱধান হোৱা যায় তেতিয়া বা যিখিনি তোমাৰ তয় অ', তৈয়াৰী কৰা অ ব্যৱস্থা আছে সেইখিনি কৰো চাতি তাতি লৈ যাও হয়নে।
হয়, হয়, হয় একদম মানে সে দি আহিব লাগে আৰু যুঁজি হ'লেও আৰু
গ'ম দি আহিব লাগে হয় বৰষুণতটো হয় ৰেইনকোট চেইনকোট লৈ থাকিবা দেই তুমি কৰিবা দহদিন নহ'লে তোমাৰ বেয়া হ'ব বৰষুণত টিকিবা আৰু সেইদিনত দৰে।
এক